অহ
অহ কঅ কি কৰিছ?
অহ চাহ কফি অলপ বনালো। কফি অকন বনাই খাই কৰি আহিছো
অহ
তাপা হেৰি আজি হেৰি এয়া হেৰি বিষয়ে জলকীয়া পুলি ৰোৱা বিষয়ে আজি কথা পাতিছিলো ছোৱালী এজনীৰ লগত অহ এক ভোট জলকীয়া মই লগাই লগাইছিলে বোলে তাই এবাৰ বেচি চোলে, মানে খুবকে বোলে মই তাকে বোলো তোকো কম বোলো সেয়া অহহ জলকীয়া যে
অহ অহ এহ মই ৰুইছো নহয়। ৰুইছো অহ মই সেই মাটিতে ৰুইছো
কাটি কাটি দিব লাগে বোলে
কি কাটি দিব লাগে ডালি বিলাক?
অহ মানে প্ৰথম পুলিটো ৰোৱাৰ পিছত অলপ ওখ হব নহয় এটা কাটিং দিব লাগে। তাপা আকৌ দুফালা আহিব নহয় পাৰ হেৰি দুফালে অকণমান ডাঙৰ হ'ব আকৌ সেইকেইটা কাটি দিব লাগে তিনিটা কাৰ্টিং বোলে দিব লাগে তাত কৰিব লাগে তেতিয়া বোলে হেনো ধুনীয়াকে চাপৰতে মানে খুব লাগে বোলে। অহ তাৰ পা মানে আৰু কি সৰিয়হৰ যে ইয়াত সজি হয় কি নিজে সৰিয়হ পিচালে যে আনে যে সেয়া সেইটো ৰাতি তিয়াই থ'ব লাগে লাগে পানীতো দিব লাগে। হেটো এইবাৰ যে সেইটো আমাৰ শৰীৰৰ সিচা যে আম কোৱা দিবিচোন আমি ল'ম চবে অল
অ অ সেই আমাৰ সৰিয়হ অ ঘৰতে সৰিয়হ আছেই নহয় হেৰি কৰিব লাগিব দে অ পিচাই আনিলে আমি এইখিনি আকৌ সেই হাক বেছি দিও নহলে তাতে মিলতে দি থৈ গুচি আহো
অ সেইখিন এবাৰ অলপ আনিব দিবি
অ আনে
অ তেতিয়া আমি অলপ অলপ লম আৰু আমি কৰিম নহয় দি নীয়া কৈম তই তাতকৈবি মই ইয়াত কইন তেতিয়া মানে সে হাঁহা গুৰি অলপ ৰাখি থলে অলপ অলপ দি থাকিব পাৰিম আৰু হে খেতিত অ দিলে ভাল আ মানে অ আনিব দিবি তাৰপা আকৌ স তাকে পাতি আছিলো দুইজনীয়ে বোলো খেতি খিনি বোলো এ কেনেকুৱা হৈছে তহঁতৰ কৈছে পদিনা সোপা যে বহুত একে লাগিছে হেৰি বগাইছে বোলে পদিনা খিনি বোলে কাটি কাটি দিয়ে তেনেকে ইমান হৈছে নহয় মই বোলো আমাৰ লগাইো বো হোৱাই নাই াকে পছে তহঁতি কাটি কাটি দিয়া নাই যে আহ কাটিং কৰি দিব লাগে বোলে আহ আহ বালিতে দিছো আমাৰ বালিয় গোটেইখিনি আহ
বালি মাতি হয় আমাৰ সেয়া মই ৰুই ছ হৈছে অকমান অ তাৰপিছত হে তাৰ আহ
নাই তহঁতৰ ধনিয়া কিমান ওখ হৈছে
কি ধনিয়া মান ধনিয়া এই আমাৰ এতিয়া সে ফুলিছে গোটেই ফুলিলে ওখ হৈছে ফুলিছে চেহে আকৌ গোটি পুলি হ'ব হ'বহে গোটেই খিনি সৰিব নহয় এতিয়া
অ
সৰি হোৱাৰ পিছতে মানে পুলি গজিব একে ঢেৰ পুলি হব সেয়া তহঁতৰ আছে যদি সেয়া কাটি নিদিবি এ ভুল হৈছে বুলি পেলাই কাটি নিদিবি গুটি খিনি সৰিব নহয় সে সৰি তাতে আকৌ হৈ আহিব গ
হয় নেকি মই বোলো আকৌ হয়নে নহয় উম হ সেই গুটি কিনি আনে বুলি ভাবি আছো পুলিহে আনি ৰুৱে নেকি বুলি ভাবি আছো
এ নহয় সেয়া পাই খৰি খৰি ঢেৰ পুলি হৈ যাবগৈ সেই কাটি দিলেও আকৌ পিছত নিজে নিজে গজে দি থাকিব পিছত তহঁত হৈয়ে থাকিব মানে মানে আৰু
অ তাকে তোহে তাইৰ লগত তাকে পাতি আছিলো আৰু কথা তাৰপা তাই কিবা কাম ওলালে জীয়েকক দি দিলে মই গমেই নাপাওঁ জীয়েক কথা উ কৰি গৈ আছে মই বোলো মই এই লগ তাকে ধুনুক বোলো পাতি আছিলো বোলো
হ হ শহ অ হেৰি এ আমাৰ এ সৰিয়হ ইয়াত ঘৰত ঢেৰ আছে ঘৰ তেল খাব লাগে সেইটো কাৰণে তাৰ পৰা সৰিয়হ অলপমান এবাৰ অল মাহহঁতৰ ঘৰৰ পৰা সৰিয়হ অলপ
সৰিয়হ অলপ আনিব লাগিব উম
খাব লাগে অ
উম ঘৰৰ তেল খিনি খোৱাাতটো ভাল আৰু সৰিয়হ মই হেৰি বনাইও খাওঁ নহয় পিচি পেলাই সাৰ দি পেলাই
অ বেহুৱা অ আহ বেহুৱা বনাই আহ বেহুৱা বনাাই আহ এ আ ছাৰ মই এতিয়া বেহুৱৰা বনাব পাৰোঁ বনোৱাহে নাই ক'লা খাৰা
তন্ত কলা হা আছা নেকি তহন
অ কলাখাহ আছে সেয়া বেহুৱা খতি বন বনাব লাগিব ৰ এতিয়া মানে গৰমৰ দিনত হয় সে অকন ললে পানী ঢালা ভাত উ নিমখ তেল পানী ঢালা ভাত বেহুৱা লৈ খাই ভাল লাগে
অ ভাল লাগে আকৌ আগতে বিহুৱা মাননা ইমান ভাল লাগে ঠ মই এতিয়া বনালোচোন আগৰ পুৰণা টেষ্টটো নাহেইচোন
কিয় এতিয়া সে তেনেকুৱাই লাগে খায়ে দেখুৱা আমি চোন বনালে চোন তেনেকুৱাই লাগে খাৰ খন সৰখকে দিবি আকতে আৰু পানী চানী নিদিবি অকল সাৰৰ
অ পানী নিদওৱে পানীতো নিদিওঁৱেই কতে সানো আকল আগতে ক ব লাগুণ হে সতে
অ কলপাতত মেৰিয়াই থৈ দিব লাগে সানি পেলাই আকৌ হেৰি ফ্ৰিজত থৈ দিবি আৰুঁ কেইদিনমানলৈকে
উ অ তেনেকে থৈ দিছো কী ব আমা
আহ তাৰ পিছত আকৌ মাহৰ গুৰিও হেৰি কৰি ল'ব পা বুট আনি পেলা হেৰি কৰি
অ সেইটোতো বনালে মই গুৰিতো আমাৰ থাকেই সেইটো গোৱাটোও থাকে বুতো থাকে বুলি কলে পিচি লব পাৰো বা উ এনে পিছাতটো থাকে আহ পিছাটো আছে যেনিবা
তাত আকৌ হেৰি কৰিবি বিতি লছ আপ নিশাত আছে
অ তিলা চাটনি মই খাও নহ বনাও নহয় তই কেনেকে বনাও আ ময়ও বনাও
মই হেৰি কৰো এ আগৰ কেতিয়াবা এনেকে ভাজি পেলাই গুৰি খুন্দি সেই কওঁ আদা আ পিয়াজ পিঁয়াজ কাটি পানী অকণ দি পিটিকি পেলাই সেইটোও খাওঁ আকৌ পটাত পিচিও খাব পাৰি হয়। কেঁচা। টো ধুই পেলাই হেৰি কৰিব লাগে পতাত। নহৰু আদা। লৈ পেলাই একে ধুনীয়াকে পিচিবি হা অ কেঁচাটোও খাব পাৰি অ খাব পাৰি। নহয় আদা দিবি আৰু জলকীয়া দিবি।
ম ভাজা হৈ আছে অলপ মানে সেইটো পিঁয়াজ চিয়াজ দি খাব পাৰিম অ।
অ নহয় ভাজাটো তেনেকে পিচি খাব পাৰিবি নহৰু আদা দি পিচি খাবি।
উ মিক্স ভেজ যাব। ব।
উম কিমান।
তেওঁ দে আছে খালি। তা হালধি চাটনি বনালো ধুনীয়া লাগিছিলে খাই।
অ হালধিৰ চাটনিও ভাল লাগে।
হালধি চাটনি বনালো ইমান ভাল লাগিছিলে। একদম কিতাপ নহয় যে হালধি খিনি বৰ ধুনীয়া।
খিনি।
হালধি খিনি যে তিতা নহয় যে হালধি খিনি।
অ অ ভাল লাগে আকৌ আলহ। ডিদব পইতা মাছ দি খাও। দম যিহ দিয়ে খাম। বৰ ধুনীয়া লাগে মই মাছ দি বনাই খাই বৰ ভাল পাওঁ অকণো তিতা নালাগে।
পিচি লোৱা চাটনি যে পিছো যে তেনেকে পিছি ল'লেই হ'ল।
অ হালধি খিনি পিচি লবি বেছি হালধি নিদিবি তিন টুকামান দিবি আৰু পিচি লবি। আদা নহৰু পিচি লবি জালুক জীয়া পিচি লবি। তাৰপিছত কি কৰিবি জান হালধি খিনি যে ভাজি থাকিবি। কুৰা। তাৰ পৰা পুৰা ভাজি ভাজি। হেৰি কৰিবি পানী এইয়া উ কি পানীত দি পেলাই। মছলা খিনি দিবি। কিন্তু গোন্ধটো কিন্তু নাইকিয়া হব লাগিব। গোন্ধটো নাইকিয়া হব লাগিব অ হালধি গোন্ধটো নাইকিয়া। হ'ব লাগিব সে তেতিয়াহে ভাজি থাকোতে ভাজি থাকোতে ত হালধি গোন্ধটো মানে। নাইকিয়া হব লাগিব তাৰপিছত আৰু উ অ তাৰপিছত হেৰি দি দিবি আলু এটা বইল
অ অ
কৰি পেলাই তই হেৰি কৰিবি এনেকে পানীত আলুটো পুৰা এনেকে গুৰি কৰি তাৰপিছত পিছত সে হালধি খিনি ভাজিবি নহয় তাতে দি দিবি দিবি আ তাৰ পৰা পানী ঢালি দিব দিয়া ছটা অঁ উতলিব আও মাছ অ মাছ দিবি
অ বনাম ৰস মই তেনেকেই দিন মই বেলেগে বনাই দিয়া খাইছো নিজে হে বনোৱা নাই বেলেগে বনাই আগতে খাও নহয় মায়ে হেৰিহতে বনাই বৌহতে আমাৰ এতিয়া খাই আছো মানে ভাল লাগে তিতা তৰকাৰিও খাওঁ তেনেক কে মাছ তিপ
অ তিতা এই তিতা তৰকাৰি আ খাই আকৌ এই হে খাৰ দিব লাগে হয় তিতা
অ সাৰ সাৰ দি দিও সেইটো বাৰু বনাই থাকো মই তিতা তৰকাৰটো অকলে বনাই খাই থাকো মই সেতে খালেও খাব নেখালেও নাই কি ধুনীয়া লাগে খাই কিন্তু। কোনতিত ভাতকেইটা একে সৱা সৰাই দিব লাগে জালুক জিয়া দি দিব লাগে নহৰু, আদা দি দিব লাগে ভা- ভাত কিতা কি টেষ্টি লাগে খাই। তিতা তৰকাৰীটো দি মাটিমাহৰ তৰকাৰী নিচিননাাই লাগে। ভাল লাগে
অহ
লং চাই মাৰো এ অকলে অকলে কি বনাই এমাটোক
হে অকলে অকলে হেৰি বনাই থাকিব এলাহ লাগে আও। অকলে অকলে বোলো কিমান জুতি লগাই থাকিবি যেন তেনে বনাই কৰি থৈ দিম আৰু অকলে এজনী মানুহ আ তাই নাখায়ে এইবিলাক। বস্তু যে
অ সেইকাৰণে তুমি কিন্তু পতককে হয় অ হে তে তেতা তৰকাৰীটো বনালে পতককে হয় কিন্তু দেই ইমান টাইম নালা
অ টাইম নালাগে মই এনে বনাই দিও নহ য় এইয়াম হেৰিয়ত উ অ কিন্তু বনাই দিওঁ মই নাখাওঁ আও মই বেলেগক বনাই দিওঁ কিন্তু মই নাখাওঁ মই তিতা পাও
তে এতিয়া আমি আগতে বেয়া পাইছিলো এতিয়া আকৌ ভাল পোৱা হলো
অ আকৌ সে মাটিমাহতো তিতা সেৱা দি খাই ফুল তিতা
অ মাটিমাহতো দি খাই নেকি উম অহ তিতা ফুলটো তাকে কিতাপত মই ইয়াত চাবলৈ নাই গছ উম আমাৰ তাত আকৌ আগতে গছেই গছ ইয়াত আকৌ গছ চছ নাই সেইটোয়ে দিগদাৰ
অ সেইটো তিতা তৰকাৰীটো হেৰি কৰি খাবি মাটিমাহ দি দিবি অ অ
তাকে বোলো মই ভাবিছো এদিন খামা বোলো বোলো বনাই তিতা ফুল টো পালে বোলো তাকে সুধিছো কিমানপা হ'ব কেনেকেনো অ অ
উম
অ তাপা আজি মাংস ভাত খালে নে নাই
অ খালে মাংস ভাত পাইহে খাইছে অঔ এনেই ঘৰত ভাতে খোৱা নাই এইকেইদিন
অ তই খালি নে নাই
মই খালো খাচী মাংস হ'ব দে মোৰ মোবাইলটো চাজে নাই বুইচ মোবাইলটো চাজে নাই বোলো দিম হ'ব দে
চাজ নাই
অ চাজ নাই হ'ব দে
অ অ হব দে